হেল্ল'!
হেল্ল'!
কি কৰিছা?
আছোঁ এনেই ৰবা বিচনাতে শুই ইমান গৰম লাগিছে। তুমি কি কৰিছা?
ময়ো এনেই বিচনাতে শুই আছোঁ, ইমান গৰম দিছে এইফালেও।
অঁ! বাকী ভাত, পানী খালা?
অঁ! খালোঁ দিয়া। তুমি খালা নে নাই?
খালোঁ-খালোঁ, এই খাই বৈয়ে বিচনাতে পৰি আছিলোঁ।
অঁ-অঁ! মই এই কথা এটা আলোচনা কৰিম বুলি বা এনেই কথা পাতো বুলি ফোন কৰিছিলোঁ ব্যস্ত আছা নেকি?
নাই-নাই, কোৱা?
মানে এতিয়াটো তুমি নতুনকে ধৰা কলেজৰ জীৱনটো উদযাপন কৰি আছা ধৰা তোমাৰ কলেজ জীৱনটো ধৰা কেনেকুৱা চলি আছে অলপ কবা নেকি?
অঁ-অঁ! কিয় নকম বাৰু, ক'ব গ'লে মোৰ কলেজৰ জীৱনটো ভালেই চলি আছে। আৰু কেতিয়াবা বহুত ব্যস্তও হোৱা যায়, কেতিয়াবা আকৌ একেবাৰে ফ্ৰীও থাকো কেতিয়াবা ক্লাছ শ্লাছ নাথাকিলে। আৰু আহ তাতে বহুত বহুত বেলেগ বেলেগ নতুন মানুহ লগ পাইছো। আৰু বেলেগ বেলেগ নতুন নতুন অভিজ্ঞতাও হৈছে আৰু মাজে মাজে অলপ বিৰক্তি যেন লাগে কিন্তু মানে উম
আৰু অলপ টানো লাগে কিন্তু পিছত ভাবো পিছত বন্ধু বান্ধৱীৰ বাবে মানে সকলোবোৰ সহজো হৈ অ' সহজো যেন লাগে অলপ। মান তেওঁলোকে বহুতো মানে সহায় কৰি দিয়ে নোৱাৰিলেও।
অঁ অঁ অঁ। প্ৰথম যেতিয়া তুমি ধৰা কলেজ গৈছিলা তেতিয়া তোমাৰ মানে ম নত আছেনে দিনটো কেনেকুৱা আছিল প্ৰথম দিনটো?
অ' আছে অ ক'ব গ'লে আ উম' প্ৰথম দিন অলপ ভয় লাগিছিল, কাকো চিনিও পোৱা নাছিলোঁ। কিন্তু লাহে লাহে কথা পাতি সকলোৰে লগত চিনাকি যেতিয়া হ'লো মানে, তেতিয়াহে মানে তেওঁলোকক জানিব পাৰিলোঁ। আৰু তেওঁলোক বহুতেই ভাল ত' তেতিয়া আৰু এতিয়া ভাবিলে মানে হাঁহি উঠে এইবোৰ।
আৰু? বন্ধু বান্ধৱীটো এতিয়া বহুত লগ পাইছা ধৰা এতিয়া প্ৰথম যিহেটো বান্ধৱী আছিল বা বন্ধুৱে আছিল তুমি লগ পাইছিলা নে বা কেনেকৈ চিনাকি হৈছিল প্ৰথম?
য অ' ক্লাছত লগতে বহিছিলো। প্ৰথম বন্ধুজনৰ লগত এতিয়াও ভাল সম্পৰ্ক
কি কৈ ছা? হেল্ল' হেল্ল'! অঁ কোৱা, কি কৈছা?
মই সুধিছো যে
অঁ কোৱা কোৱা?
অ' তোমাৰ প্ৰথম বন্ধুজনৰ লগত এতিয়াও ভাল সম্পৰ্ক আছে নে নাই বাৰু?
মানে স্কুলৰ সুধিছা নে কলেজৰ সুধিছা?
অ' কলে হ'ল কলেজৰ হওক বা স্কুলৰ।
অ' স্কুলৰ লগত বাৰু আছে তেনেকে মানে ধৰা ফোনত কথা বাৰ্তা হয় আৰু এতিয়া ধৰা চববিলাক ব্যস্তই যে, মানে নিজৰ নিজৰ কামত বা কলেজ বিলাকো এতিয়া সলনি হৈ গ'ল চ চবৰে সেইকাৰণে মানে অলপ চলপ কথা হয় মাজে সময়ে। কিন্তু মানে ধৰা, সেই আগৰ যিটো স্কুলত আমি পাতিছিলো একেলগে বহি সেই কথাটো নহয় আৰু।
অ' আৰু কলেজৰ বন্ধু?
অঁ সেইটোৱে। হা কি কৈছা?
আৰু উম মানে কলেজৰ প্ৰথম বন্ধু জনৰ লগত
অঁ কত? কলেজৰ প্ৰথম বন্ধু অঁ পাতিছিলোঁ এজনী লগৰ। ক্লাছত বহি থাকোঁতে আহি বহিছিল তাই ধৰা গহপুৰৰ হয়। তেনেকে কথা পাতিছিলোঁ আৰু।
আচ্ছা।
বাকী তোমাৰ এ যিজন ধৰা এ বন্ধু আছিল প্ৰথমজন তুমি ক'লাই নহয় জানো? যেনেকে মানে এতিয়াওতো ভাল সম্পৰ্ক, কে আছে ধৰা ভালকেতো কথা পাতি আছা।
অ' অ' আছো আছো, মানে অ তেনেকেই আৰু এতিয়াও আছো বাৰু। কথা বতৰা পাতি থাকো।
অঁ। তোমাৰ কলেজত এ আটাইতকৈ ভাল লগা ঠাইতো কোনটো?
অ' কেনটিনখন, যেতিয়া মানে ক্লা ক্লাছটো আমাৰ শেষ, হয়, তেতিয়া প্ৰায় আমি সকলোবোৰ মিলি মানে তাতে বহি থাকো। তাৰপিছত তাতে বহি আমি আড্ডা মাৰো। আহ' তাৰপিছত কেতিয়াবা চাহ খাওঁ, কেতিয়াবা মম' খাওঁ। মানে যোনে যিটো খায় আৰু কেতিয়াবা, মানে কেৱল আমি ভাবো যে তাতে আমি গৈ পেলাই অলপ কথাহে পাতো, কথা পাতিয়েই সময়, পাৰ কৰো তেনেকে আমি যাওঁ কেতিয়াবা। তেনেকে আমি ধেমালি ফূৰ্তি ফাৰ্তা কৰো কেন্টিনত গৈ, সেইটোৱে আৰু।
আৰু মানে আমাৰো ধৰক কেনণ্টিং আছে কিন্তু আমাৰ মানে এনেকুৱা গছৰ তলতে মানে বহিব পৰা ঠাই আছে, তাতে মানে বহো বা কথা-চথা পাতো আৰু।
আচ্ছা আচ্ছা বাৰু উম্ অ অ অ।
তুমি ক্লাছ বাঙ কৰি পাইছা নে নাই?
পাইছো এবাৰ দুবাৰ কৰিছো বাৰু, কিন্তু মানে বেছি নহয়। বাকী মানে বাঙ কৰিও ক্লাছ মানে হেৰি কলেজৰ গোটেই কেম্পাচ খনৰ মানে ভিতৰতে ফুৰ ফুৰিছিলো মানে ধৰা নতুনকে গৈছো কলেজ অলপ চাব বিচাৰিছিলো তেনেকুৱাই আৰু নহলে কেতিয়াবা
ভালো লাগে মানে লগৰ লগত ধৰা এইবিলাকেতো ধৰা এইবিলাক পিছত যায় মেমৰিজ হৈ ৰ'ব গোটেইবিলাক।
উম সেইটোয়েতো কথা। এইবোৰ স্মৃতি আমি পিছলে মনত পৰিলে মানে হাঁহিও উঠিব ধৰা।
উম তাকেইটো, লগতে এতিয়া ধৰা আহ তোমাৰ ক্লাচ বিলাকটো ঠিকে হৈ আছে ধৰা।
উম হৈ আছে আছে, তোমাৰ?
অঁ মোৰো হৈ আহিছে দিয়া বত বৰ্তমানটো ধৰা গৰম বন্ধই আৰু, আটাইতকৈ তোমাৰ
অ তাকে।
যিটো কলেজত ভাল লগা মুহুৰ্ত কিনো? মানে আটাইতকৈ কি ভাল লাগিছে? ছিল তোমাৰ প্ৰথম গৈ বা এতিয়ালে মনত থাকা?
অ কব গলে মানে এবাৰ কি হল জানা? আমাৰ এজন বন্ধুৱে অ মান ভুল ক্লাছত সোমাই বহি আছিল, মানে কি গম গমেই নাপায় ডিপাৰ্টমেণ্টটো কোনটো তাৰপিছত হেৰি প্ৰায় বিশ মিনিট মানত পিছতহে সি গম পালে, সেইদিনা আমি সকলোৱে বহি আছিলো। তোমাৰ লগতো এনেকুৱা হৈছিল নেকি কিবা মজাৰ ঘটনা?
অ মানে কিবা মই এবাৰ মোৰ বেগটো ধৰা আমাৰ সেইকাৰণে, গাৰ্লছ কমন ৰুম, তাতে এৰি আহিলোঁ। তাৰপিছত, ধৰা তাতে পিছদিনাখন মানে, ঘৰত এৰিয়ে আহি, মোৰ মানে, সদে নাই। তাৰপিছত ঘৰৰ পালোঁ আহি। মই, তাৰপিছত আকৌ মানে গৈছোঁ, পিছ দিনাখন যাই কেনে, দেখিছোঁ আৰু মানে, তাতে আছে ধৰা বেগটো। তেনেকৈ লৈ আহিছোঁ আৰু। তোমাৰ শিক্ষকসকলৰ লগত কেনেকুৱা সম্পৰ্কটো, মানে ভালনে?
হেল্ল'?
হেল্ল'?
অ'! কোৱা, ভালনে?
অ'! ভাল, ভাল। কিছুমান শিক্ষক মানে, বহুত মৰমীয়াল। আৰু ক'ব গ'লে, ক্লাছৰ বাহৰিতো কথা পাতে আৰু সহায় কৰে। ধৰা, কিবা এটা মই বুজি পোৱা নাই, তেতিয়া মোক, যেতিয়া হ'লেও বুজাই দিব চেষ্টা কৰে ভালদৰে। আৰু তেওঁলোকে মানে, বহুত মানে, ফ্ৰী হয় আমাৰ লগত, বহুত সহায় কৰে। ভাল, বহুত মৰমীয়াল তেওঁলোক!
অ' অ'! তোমাৰ আঁ প্ৰিয় বিষয়টো কি?
হা, হা?
সুধিছো! তোমাৰ বিষয়টো কিনো? হেল্ল'!
মোৰ প্ৰিয় বিষয়টো
অ'!
মানে, হেল্ল'! মোক সুধিছা, অ'! মোৰটো কওঁ ৰ'বা, মোৰতো তোমাৰ, এইটো, অৰ্থনীতি বিভাগটো প্ৰিয় বিষয়। অৰ্থনীতিটো ভাল লাগে! তোমাৰ?
মোৰ, বৰ্তমান মই, সাংবাদিকতাত মোৰ ভাল লাগে আৰু!
অ' অ'! এইটোৱেতো ক্লাছ কৰি মানে, বেয়া নালাগে! আৰু ধৰা, ক্লাছ কেইটা ভালেই লাগে।
অ'! ক্লাছটো
তোমাৰ পঢ়া- শুনাটো ঠিকে চলি আছে! ধৰা পৰীক্ষাৰ আগত তুমি, কিমানকে পঢ়া বা কেনেকৈ পঢ়ানো?
সঁচা কথা ক'ব গ'লে! মই অলপ দেৰি। উম! দেৰি মানে, বেছি নাপা, নপঢ়ো, আজিকালি ইমান পঢ়া নাযায়, অলপহে পঢ়া যায়।
তাৰপিছত, অলপ টেনশ্যন হয়! কিন্তু মানে, শেষত চেষ্টা কৰি শেষ কৰোঁ আৰু যে, পঢ়ো আৰু যেন-তেন। তুমি আগতে, পঢ়া আৰম্ভ কৰা নে নাই, পৰীক্ষাৰ?
মই মানে, চেষ্টা কৰোঁ আগতে অলপ-চলপ পঢ়ি থওঁ বুলি, কিন্তু মানে, নহয়। সকলোবোৰ মানে ধৰা, ভাবামতেটো নহয়! এতিয়া, পৰীক্ষাৰ আগদিনাহে মানে, ধৰা অলপ জলদা-জলদি লাগি যায় যে, কালি পৰীক্ষা, আজি পঢ়িম। কিন্তু, কালি পৰীক্ষাৰ আগদিনা পঢ়ি পৰি, নেক্সট দিনা পৰীক্ষা দিওঁ, সেনেকুৱা হৈ যায় আৰু। সকলোৰে লগত হয়, প্ৰায়ভাগৰ লগতে।
সেইটোৱেটো!
অ'! কলেজৰ কলেজৰ পিছত তোমাৰ, আঁ বন্ধু-বান্ধৱীৰ লগত মানে, বাহিৰত যোৱা নে? নে, তোমালোক কেণ্টিনতে ঘূৰা নে, কেম্পাছতে ঘূৰা?
অ',। কেতিয়াবা যাওঁ ধৰা, কেফেছেফেলে যাওঁ।
অ',।
তাৰ পিছত পাৰ্ক হওঁক বা ক'বালে যাওঁ এনেকে ফুৰিবলৈ ওলাই যাওঁ, কেতিয়াবা। কেৱল উম। যাবা নহ'লে, কেতিয়াবা এনেই খোজকাঢ়ি থাকোঁ আৰু ঘূৰি ফুুৰো।
অ', - অ', - অ'। ঠিকেই আছে আৰু মানে অ',। তোমাৰ এতিয়া কলেজীয়া জীৱনতটো যেতিয়া শেষ হ'ব তেতিয়া তুমি মানে কি ভাব, এইবিলাকতো চব মনত পৰিব নহয়, জানো? আটাইতকৈ বেছি কি মনত পৰিব তোমাৰ?
মোৰ বন্ধু-বান্ধৱী, তাৰপিছত কেন্টিন, ক্লাছত হাঁহি-ধেমালি কৰা এইবোৰ। সকলোবোৰ মানে, একেলগে কটোৱা সময়বোৰ মই বহুত মনত পৰিব। কাৰণ, এইবোৰ সময় আৰু ঘূৰি নাহিব সেইটোৱেই।
অ', - অ',। তাকেইতো বাৰু ঠিকে কৈছা তুমি। দিয়া কথা পাতি ভালেই লাগিল। তোমাৰ লগত অলপ সময় কথা পাতিলোঁ। ঠিক আছে, হ'ব দিয়া।